কি খবৰ
ভালে
কি কৰি আছা
আছো এনেই তই
মইও আছো ভাত পানী খাই নে নাই
ভাত খালো তয় খালি
অ ময়ো এই মাত্ৰ খালো আৰু খাই ফালে এনে অলপমান বাহিৰৰ ফালে ওলাই আহিছো
অহ অঁ ক'চোন বাৰু
এই তাকে এবাৰ হেৰি বহাগ বিহুত বিহু নাচিছিল নে নাই
এবাৰ বহাগ বিহুত নাই তেনেকে নাচা নহলে মোৰ বেমাৰ হ'ল
অ কি বেমাৰ হ'ল
এই কিবা পেটৰ বিষ হৈছিল সেইকাৰণে নাচা নাই আৰু
অ তাকে ব'লো বিহুৰ কথা মনত পৰিল বিহুতটো এনো আমাৰতো ভালে লাগে চবৰে
উম
তাকে অলপ বোলো বিহুৰ ওপৰতে কথা পাতোঁ
ক' ক' বিহু বিহু বিহুটো এতিয়া। তোৰ কি বিহু ভাল লাগে।
আমাৰতো তিনিটা বিহু না।
উম মেইনলি।
মেইনলি, মেইনলি মানে প্ৰধানকে মানে কি আৰু তিনটাই বিহু আমাৰ মাঘ বিহু মানে ভোগালী বিহু তাৰপিছত ব'হাগ বিহু মানে ব'হাগ এই চৈৰি ৰঙালী বিহু মানে ব'হাগ বিহু। ইফালে কাতি বিহু, কঙালী বিহু। এই তিনিটাই বিহু। তাকে ব'হাগ বিহুতটো বাৰু। ভাল লাগে, ভোগালী বিহুতো ভাল লাগে, কাতি বিহুটো পাইছা নে নাই?
পাইছোঁ বাৰু
এনে সেনকে পালি পাইছা ঘৰত মানে মানি পাইছা কাতি বিহু।
অহ' ঘৰত কি আৰু এতিয়াতো আমিতো গাওঁত নাথকো। এইটো মানে গ'ম পাওঁ আৰু গাওঁৰ মানুহ মানুহ বিলাকে মানে বিশেষকে কৃষক সকলে খেতি পথাৰত যায়, চাকি জ্বলা আমাৰটো ইয়াতে খেতি পথাৰ নাই কাৰণে ঘৰতে অলপ নিয়ম কৰে বা তুলসীৰ তলত চাকি চাকি জ্বলাই তেনেকুৱা আৰু
অ' আমাৰ ইয়াতে, আমাৰ ইয়াতেও মানে সেনেকুৱাই আৰু যি মইতো গাওঁতে থাকোঁ বাৰু। সেইয়া গধূ ৰা গধূলি হোৱাৰ লগে লগে আৰু গধূলি মানে কি আৰু দিনৰ পৰাই বাঁহচ বাহঁ কাটি কলগছৰ মানে সৰু কলগছ কাটি কিনে কলগছৰ দো দোনত দোনা যে সেয়া বনায় কলগছৰ সেয়া বনায় তাতে আৰু আইতা মাহঁতেই নেবুদ নেবুদ আগবঢ়াই তাৰ নামঘৰত। সেনকে আৰু বঢ়িয়াকে, মোৰতো বিহু গোটেইকেইটাই ভাল লাগে, বিহু বুলি কলেটো আৰু পগলাই মনটো উৰিয়ে থাকে। তোৰ, কোনটো ভাল লাগে? হেল্ল
অহ, হেল্ল কি বিহুটো ভাল মানে
হেল্ল
হেল্ল হেল্ল
হেল্ল, তোমাৰ নেটৱৰ্ক নাই হেল্ল হেল্ল
হেল্ল
অহ, অহ অহ শুনি আছো নেটৱৰ্ক নাই, নেটৱৰ্ক নাই নেটৱৰ্ক নাই তোমাৰ
অহ কচোন বাৰু এতিয়া
এতিয়াতো অসমৰ মানে বিহুটোতো সকলোৰে ধৰ, জনপ্ৰিয় উৎসৱ। ভাৱে এতিয়া সকলোৱে আজিকালিটো এতিয়া আধুনিকতা অহাৰ লগত লগে লগে আগৰ দিনৰ আগৰ নিচিনা আৰু বিহু হৈ থকা নাই বাৰু এতিয়াতো চ সকলো সলনি হৈছে। এতিয়া ষ্টেজ পাতি কেনে প্ৰগ্ৰেম কৰে এতিয়া আগৰ দিনত বি গছৰ তলত বিহু হৈছিল বা ঘৰে ঘৰে হুঁচৰি হৈ গৈছিল কিন্তু আজিকালি সেই মানে সেই সেই পৰম্পৰাতটো নাই এ দিয়া সকলো কৰ্মব্যস্ততাৰ কাৰণে নিজৰ ঘৰতে তুমিনে বিহু পালন কৰে লগতে এতিয়া পগ্ৰেম চাব কাৰণে এতিয়া হুঁচৰি মাৰ নাযায় কোনোব উম কোনো কাৰো ঘৰত তেনেকে নাহেই
উম উম উম উম ময়ো ময়ো এইবিলাক কথা ভাবিয় ভ ভাবি ভাবিয়ে মানে তোৰলে ফোন কৰিছিলো যে আগতে এতিয়া মানে একফালৰ পৰা কবা গ'লি একদম এনেকুৱা আৰু যে উম মাঘ বিহুত মানে কি বুলি কয় এইটো ভোগালী বিহুত আমাৰ ইয়াতে চব মানে ওচৰৰ আমি গোটেই সমনীয়া ল'ৰা ছোৱালীখিনি বা ডাঙৰ ককা বৰদউতা সি একেলগে মানে মিলি আমি ভেলাঘৰ বনাওঁ ভেলাঘৰ বনাওঁতে আৰু বহুত মানে এফেলাঙৰ মানতেতটো আমাৰ মানে বহুত পৰম্পৰা আছে ত পৰম্পৰা বুলি ক'লে কিছুমান খুহটীয়া পৰম্পৰাও আছে যেনে আমি বাঁহ চুৰ কৰোঁ বাঁহ চুৰ কৰি বনাওক কাৰোবাৰ পৰা সেচ চুৰ কৰো সেচ চ কৰি বনাও আকৌ ৰাতি ভেলা ঘৰ যেতিয়া আমি মানে উম চবে মিলা প্ৰীতিকে ভোজটো মানে হয় হয় তেতিয়া মানে ভোজক আমি কিছুমানে হাঁ চুৰ কৰিব বজাও
সটোৱে আৰু চব সকলোৱে হাঁহিৰে বালিৰে এইবিলাক বিহুতটো
জমনি আৰু সেইবিলাক ৰাখিছিলো এতিয়া আকৌ নহয় আজিকালি আৰু কাৰো সময় আধুন বজাত মানে চব ব্যস্ত হৈ পৰিছে কোনো মানে খৰাঘৰি য়াত খ বিহুৰ দিনা কিবাকে লগ হোৱা গৈছিলে আগ আজিকি বিহুতো মানে বহুত ব্যস্ত হৈ থাকে সকাৰণে মানে ভোগালী বিহুতটো আছিলে মানে
কিন্তু আধুনিকতা যদিও বৰ্তমান যদিও আধুনিকতা তাৰ যুগ তথাপিও আমি মানে আমাৰ নিজৰ সংস্কৃতিটো জীয়াই ৰখাৰ দায়িত্ব দায়িত্ব আমাৰে মানে সকলোৰে দায়িত্ব আৰু এতিয়া এতিয়া আমাৰ লগৰে কি ত মানে বিহু মানে গমেই নাপায় কোনটো কি কেনেকৈ কি পালন কৰে
হয়
চব মোবাইলত ব্যস্ত হৈ থাকোঁতে কিন্তু সেইটো কথা নহয় এতিয়া এইবিলাক সংৰক্ষণ কৰাতটো বা এইবিলাক মোৰ মতে আৰু কিছুমান বস্তু মানে পৰম্পৰা বা যিকোনো এতিয়া যদি ভোগালী বিহুৰ কথাই আ ক মেজি বা ভেলাঘৰ এইবিলাক ধৰা সংগ্ৰহালয় কৰি কেনে সংগ্ৰহ কৰি থক থ'ব লাগে মানে পিছৰ যিটো প্ৰজন্ম আহিব সেই
অ সেইটো সেইটো হয় বাৰু কি ত এতিয়া আমাৰ যিটো আমাৰ তলৰ প্ৰজন্মখিনি আছে সিহঁতে মানে ভেলাৰ কি মেজি কি চিনি নোপোৱা হ'ব আাৰাৰ বহুত পদক্ষপ লৈছে পদক্ষে মানে কি আৰু বহুত মানে মিউজিয়ামত মই দেখছো যে খেৰৰ ঘৰ ভেলা ঘৰ টাইত সেনেে সাজি বা মেজি নিচিনাকে সাজিছে কোৱা মানে সংগ্ৰহ কৰি মই দেখিছো আজিকালি বহুত কিন্তু যিমান মেজি কৰি সংগ্ৰহালয়ত থ লওক মানে আগৰ যিটো মানে আমি বনাই ভিতৰত থাকিয় আমি প্ৰীতি ভোজন কৰো সকলোৰে আদি ৰাপুৱা জ্বলাই দিওঁ সেইটো মানে মজাতটো মানে চবতে নাট নাথাকে মানে সেনেকে সেইটো নাপায় সিহঁতে সেইটোতো সোৱে আৰু এইফালে বহাগ বিহুৰ কথা ক'ব গলে মানে বহাগ বিহুত আ বুলি কেনেকুৱা হৈছে যে আধুনিকতাৰ মানে সাহসত পৰি মানুহে বিহুত যে অকল বাদ্যযন্ত্ৰত হ'ল পেপা গগণা সেইখিনিয়ে মেন বুলি ভাবে বহুতে বহুত কিবা কিবি মানে বাদ্যয়যন্ত্ৰৰ ভিতৰত সোমাই দিয়ে আৰু তাৰ উপৰিও তুমি তোমাৰ মানে বহুত মানে নাচ নাচ বোৰ মানে নাচৰ ভঙ্গীমা বিলাক মানে মানে নিজৰ মত মতে দি দিয়ে আৰু সি মানে আমাৰ পৰম্পৰাগত ভংগীমাত আছে সেইখিনি নিদিয়ে নিদিয়ে মানে কি আৰু মানে পুৰণি বুলি মানে থৈ দিয়ে আৰু অকাণ কৰি কিন্তু মানে যিখিনি নতুন দিব খোজে কিবা দিব খোজে সেনেকা মানে আমাৰ বিহুৰ যিটো পৰম্পৰাত মানে নোহোৱা হৈ যোৱা দেখা যায়। কি তাৰ ওপৰতো মানে সমাধান অ সমাধান হিচাপে সমাধান হিচাপে হেৰি উম।
আজিকালি চব ষ্টেজত হয়।
সেইটোতো হয় কিন্তু আজিকালি সেইটোৱে কিন্তু অ এইবোৰ এইবোৰ মানে সংৰক্ষনৰ কাৰণে এতিয়া মানে অসমত দেখা গৈছে যে বিহু সংৰক্ষণ সমিতি বুলি এটা সমিতি গঠন হৈছে যিহেতু। হয়। সেই সমিতিযৰ মানে কিছুমান নিয়ম বান্ধি নিয়ম বান্ধি দিয়া হৈছে যেনেকুৱা তোমাৰ বিহুৰ কেনেকুৱা নাচ হ'ব লাগিব নাচৰ কিছুমান ভংগীমা থাকিব ভংগীমাত তোমাৰ সুতুলি কেনেকুৱা নাচ দিব। লত কেনেকুৱা নাছিব ঢোলৰ চাপৰ কেনেকুৱা থাকিব গগনাৰ নাচ কেনেকুৱা থাকিব সংগীমা কেনেকুৱা থাকিব। তোমাৰ গান থাকিব লাগিব, গানত তোমাৰ কেনেকুৱা কি মানে গানটো মিলিব লাগিব তোমাৰ জোৱা নাম জৰা নাম থাকিব এনেকে যজ থাকিব। স চব মিলিব লাগিব সেনেকে দিছে ইফালে আগতে গছ তত বিহু ব আৰু এতিয়াও মুকলি বিহু পাতে আমাৰ ইফালে বহুতত, কিন্তু টাউনৰ পৰা চাগে সিমান প্ৰভাৱ দেখা নাযায় ইয়াৰে মই ভাবোঁ আৰু ই ত এতিয়া আমাৰ মুকলি বিহু আছে ষ্টেজ বিহু আছে,, উম ম তেজ বিহু আছে তেজ বিহু বিশেষকে আজিকালি মানে গুৱাহাটীৰ গুৱাহাটীৰ নিচিনা মানে চহৰীয়া অঞ্চল বা প্ৰায় চহৰ অঞ্চল মানে বিহুৱে হয় কাৰণ মানে তাত আহল বাহল মানে পথাৰৰ নিচিনা নাথাকে ন? মানে বিহু পাতো আৰু এতিয়া আমাৰ গাঁৱৰ ফালে বাৰু আছে বহুত মুকলি বিহু পাতে এতিয়াও গছৰ তলত ভাল লাগে কিন্তু হ'লেও আকৌ মানুহ বিলাকে ভাবে যে যিহেতু মানে বৰষা বৰষা কালত ব'হাগ বিহুটো আহে যে, তোমাৰ সেইকাৰণে মানে বসন্ত আৰু বৰষাত যিহেতু মানে বৰষুণৰ আগমন হয়। সেইখিনি সময়তে তোৰ মানে মানুহে বহুতে ভয় খাই যায়। আকৌ মানে মুকলি বিহু পাতিলে চাগে বৰষুণ দিব। তেনেকে ভয় খায়। সেইকাৰণে আকৌ মানে বহুতে ভাবে আকৌ ষ্টেজ পাতাই ভাল।
মানে অ' ষ্টেজ পাতাটো বেয়া নহয় বাৰু এতিয়া। তাকেই এতিয়া কি ক'ম মানুহ সময়ৰ লগত সকলো পৰিৱৰ্তন হৈ যায়।
সেইটোয়ে তোৰ মানে আজিকালি মানে ষ্টেজৰ ষ্টেজ বিহু পাতক কথা নাই। কিন্তু ষ্টেজ বিহুত মানে মানুহে গায়কো মাতক সেইটোও কথা নাই। মই মতে ভাবোঁ আৰু যে আমাৰ বিহু সংৰক্ষণ কৰাৰ কাৰণে আমি গায়কজন মাতিছোঁ। কিন্তু গায়কজনে তাতে হিন্দী গানৰ পৰিৱৰ্তে, অসমীয়া গান চলাই মান আমাৰ অসমীয়াত ন পুৰণি বিহু গান গাই। অসমৰ লোকৰ সংস্কৃতি জীয়াই ৰাখে। তাৰোউপৰি আজিকালি মানে মানে মেক্সিমামতে তুমি চাবা যে যিখিনি মহিলা আছে, মহিলাৰ মানে খুব কম কম সংখ্যকেহে মানে চাদৰ মেখেলা পিন্ধে আৰু এইফালে পুৰুষেটো তোমাৰ মানে ধূতি ধূতি এ চোলা পিন্ধাৰ পৰিবৰ্তে তোমাৰ মানে গায়ক বিলাকে জিনচ্ পেণ্ট পিন্ধিয়েই উঠে সেনেকুৱা। মোৰমতে আৰু কি নিজৰ পৰম্পৰা হিচাপে বিহুটোত অন্তত উম, ফাংচন কৰোঁতে জিন্স পেন্ট সলনি ধূতিখন বা ৰেষ্ট চাটৰ সলনি যিটো আমাৰ বিহুৰ মুগা চোলা, সেইটো পিন্ধাটো মানে ভাল আৰু
সেই আৰু বিহুটো যিহেতু আমাৰ এতিয়া অসমৰ সংস্কৃতি। গতিকে এইটোক আমি অঁ, সন্মান জনাব লাগে আৰু লগতে মানে কি আৰু তোমাৰ সংৰক্ষণ কৰি ৰখাটো উচিত আমি যুৱ প্ৰজন্মই।
সেইটোয়ে ইয়া মানে লাহে লাহে গোটেই ও সংস্কৃতি পৰম্পৰা এইবিলাক মানে, এ আধুনিকতাৰ হ্ৰাসত পৰি মানে নাইকিয়া হৈ যায় আছে মানে সিখিনি আমি আমাৰ উম আমাৰ প্ৰজন্মৰ মানে সেইটো এতিয়া বজাই ৰখাটো মানে আমাৰ দায়িত্ব হৈ পৰিছে। গ'ম পাইছে নে?
আমাৰ আ অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশতো বিহু উদযাপন হয়। সেইটো কথা মানে ভাল লাগে আৰু,
উম উম। হয় বাৰু ভাল লাগে সেনেকে আৰু মানে এতিয়া ইটোয়ে হৈ পৰিছে যে মানে বিহুতটো চলি আছে ধুনীয়াকে, চলি থাকিব লাগিব আৰু লগতে যিখিনি মানে আমাৰ অ' পৰম্পৰাগত ভাৱে চলি আছে বা কিছুমানত তোমাৰ এনেই আৰু বিহুখন নামৰ পাতিব লাগে পাতিছে সেনেকে পতাতকে ভালকে পাতক, আমি সেইখিনি লক্ষ্য কৰিব লাগিব। তাকে এই মানে এনেকুৱা কথাবোৰ ভা ভাবি আছিলো আজি মই ভাত খাই উঠি, এনে বাহিৰত ওলাই আহি যে আগতে কেনেকুৱাকে আমি বিহু পালন কৰিছিলো এতিয়া কেনেকুৱা হৈ আছে বিহুৰ অৱস্থা আমি তাকে ভাবি আছিলো। আজিয়ে ভাবিলো তোমাক ফোনটো কৰো। তাই কথাখিনি পাত তো ভাল লাগিল মানে কথাখিনি পাতি, ওম
তাকে
দিয়া বাৰু এতিয়া তুমি শুৱা ময়ো শুওঁ উম গুড নাইট।